হেল্ল'
হেল্ল।
শুনা পাইছা, এতিয়া।
এতিয়া তেতিয়াকে চ শুনা পাইছোঁ, পাই। অকমান, ইণ্টাৰনেটৰ ইস্যু আছিলে নেকি।
মোৰতো নাই।
হয়, হয়, এতিয়াতো ধুনীয়াকে শুনা পাইছা। একো প্ৰব্লেম নাই হোৱা।
অহ্, তাকেই মই ভাত খাইহে আছিলোঁ।
ময়ো, মই অকহ, আছিলো এনেই গৰমত বহি ফেনৰ তলতে। খোৱা-বোৱা কিহেৰে কৰিলা।
অ', খিচুৰি খালো আজি, খিচুৰি বনালো। উহ্উম, তুমি।
মই, নৰ্মেল আৰু ভাত, দাইল, আলু পিটিকা তেনেকে খাই দিম আৰু কিবা এটা। গৰম যিহেতু হৈছে যি-তি খাবলৈও মন নাযায়।
সেইটোও পঢ়া-শুনা হৈছেগে ন।
অ', মই বৰ্তমান পঢ়িছো দেই, অলপ-অলপ তুমি কি কৰি আছা এতিয়া বৰ্তমান।
মই পঢ়িয়ে আছো। এই মাৰাঠী এটা উলিয়াই লৈছিলোঁ। তিনি ঘন্টাৰ তাৰ, ডেৰ ঘণ্ট টা গৈছে আৰু বাকীখিনি কমপ্লিত কৰিব লাগিব আজি। মোৰ এক্সামৰ টাইম নাই ন' জুনৰ। হলেতো, পঢ়িব লাগিব এইকেইটা দি
উম ভালকে এইকেইদিন পঢ়ি থাকা হ‌ই যাব। ভাল হ'ব, চিন্তা কৰিব নালাগে। বাকী, ক'তো ফুৰিবলে-মেলিবলে যোৱা নাই।
নাই-নাই, এতিয়ালৈকে যোৱা নাই যামহে তোমাৰ জুলাই আগষ্ট মানত
আচ্ছা-আচ্ছা কিবা প্লেন আছে ক'ত যাবা
আহ, প্লেনটো বনোৱাত ধেৰ বনোৱা হয় কিন্তু কিছুমান মানুহৰ কাৰণে প্লেন সিটো নহয়গে যাম বুলি কৈ সময়ত নোলায় কেনচেল কৰি দিয়ে আৰু মোৰো কিছুমান তাকে তো চাওচোন বাকী মোৰ পঢ়ি থকা স্কুলখনৰ পৰা কৰবালে নিয়াৰ কথা কৈছিল। যদি ক'তো নহয়, তাৰ পৰা গুচি যাম।
হা বা ঠিকে আছে-ঠিকে আছে। তুমি স্কুলত কৰি আছা ন' বহুত ভাল কথা। আচ্ছা-আচ্ছা-আচ্ছা। ঠিকে-ঠিকে ভাল লাগিলে শুনি। বাকী অৱশ্যে সময়টো তাতে অকমান হেৰি হয় ব্যস্ত হৈ থকাও হয় পইচাও অকণমান কিবা এটা পায় ঠিকে বাৰু যিমান কণে হ'লেও এঘণ্টা সময় অকণমান ব্যস্ত কৰি ৰাখিলে ম মোৰ তেনেকে কোনো প্লেন নাই চাওঁচোন বাৰু কি হয় কি কৰো
উম
কৰিম আৰু কিবা এটা উপায়তো নাই কৰিবতো লাগিবই
তোমালোকৰ তাত কলেজ চলেজ বোৰ আছে নে এনেকোৱা
আছে আছে এখ এখন গভমেন্ট কলেজ আছে জুনিয়ৰ কলেজ আমাৰ তাত নাই মানে আমাৰ অলপ দূৰত আছে ধৰি লোৱা দহ পোন্ধৰ কিলোমিটাৰ দূৰত ষ্টুডিঅ' কলেজবোৰ আছে আৰু
উম উম
আমাৰ জেগাডোখৰ অলপ গাঁৱৰ দৰে যে গতিকে ইমান মানে জুনিয়ৰ কলেজৰ হেৰিটো পৰা নাই আৰু এতিয়ালৈকে বৰ্তমান
বুজি পাইছো
সেইটোৱে তাকেই ক হা
ঠিকে আছে এইবিলাক
বাকী গৰম কেনেকোৱা
গৰম যেনেকোৱা তাতে ইয়াতো চাগে এনেকোৱাই আৰু বহুত গৰম
আচ্ছা আচ্ছা
পঢ়া কিমান হৈছিলে
পঢ়িছো আৰু কিমান হৈছে বুলি কলে ডাইৰেক্ট কৈ দিব নোৱাৰো আৰু কিন্তু মানে এনে আও ধৰি লও গৰমৰ অকমান হেৰিত পঢ়িছো আৰু যে বাট বাৰু তেনেকে
ঘৰলে কেতিয়া যাবা
ঘৰলে পৰীক্ষাটো শেষ কৰিয়ে যাম আৰু
উম কোৱা কিবা
বাকী তোমাৰ এ প্লেন কি কি কৰিম বুলি ভাবিছা
কি কি কি ক্ষেত্ৰত
আহ এতিয়াতো অবেয়েচলি তুমি উঠি অহা ছোৱালী নিশ্চয় তুমি এটা জুনিয়ৰ স্কুলত জইনৰ কৰি নাথাকা মানে এনেই প্লেন কি আৰু তুমি কি ভাবিছা এনেকে ধৰণে
ভবা নাই মই নেটৰ এক্জাম দিম জুনত তা পিছত এডণ্ট্ৰ ষ্ট যিটোত লাগে সেইটো কৰিম আৰু যদি হয়গৈ নহলে তাতে কৰি থাকো
অকে অকে ঠিকে আছে বাৰু হ'ব হ'ব ভাল হ'ব পিছত তুমি মোকো অলপ পিছত গাইড কৰিব পাৰিবা
অ চাওচোন বাৰু সময় হলে কৰিম দিয়া
উম বাকী খাদ্য খিনি
হয় আছে আছে
কি ভাল পোৱা
জিম যাম বুলি আছো তাকে এ যাব লাগিব আৰু তাকে পইচা গোটাই আছো
জিমটো যাব লাগে দেই বৰ্তমান সময় যিহে খাদ্যৰ অৱস্থা মানুহৰ শৰীৰৰ যিটো অৱস্থা জিমটো যোৱাতো বহুত এটা
খোৱা বোৱা নকৰিলেও ভকত হৈ যোৱা যায় গতিকে জিম নহ কৰিলে নহয় আৰু এতিয়া এনেকুৱা এটা এজত আছো মানে ছিল যে ফেট হৈ যায় বডি কাৰণে নিজে নিজে কমি যায় খোৱা বোৱা একেবাৰে নাখাওঁ বুলি ভোকত থাকো তথাপিও শকত যাওঁ এ
তাকে ময়ো যদি ঘৰলৈ গৈ যোৱাৰ পিছত আহ ভাবিছোঁ এনে জেম চিমে জইন কৰি লওঁ নেকি সময়টো অকমান ধুনীয়াকে ইউটিলাইজ হয় সেইটোৱে সময়টো অকমান ভালদৰে আৰু শৰীৰটো ধৰি লওক ভালকে ভাল ল হৈ থাকে আজিকালি যিমানহে ভেজাল জাতীয় খাদ্য
পৰীক্ষা ভালকে দিবা তুমি
হা হা
পৰীক্ষা ভালকে দিবা বোলো তুমি ফোনটো কৰিছা কোৱা আকৌ কিবা তুমি মই কৈ আছো তুমি একো কোৱাই নাই
তাকে পৰিঢ়ছে মানে হেৰি এতিয়া পৰীক্ষাটো ঠিক আছে মই ধন্যবাদ দিম আৰু পৰীক্ষা তথাপিতো গৰমৰ মাজত পঢ়িবলৈ বহুত কষ্ট হয় তথাপিও কৰিছো আৰু যেনেকে যিমানখিনি পাৰো আপোনাৰ বাৰু প্ৰব্লেম নহয়নে গৰমটো একদম সহ্য কৰিব নোৱাৰা গম হৈছে দেই
তেটো উপ উপায় নাই ন
সেইটো হয়
যেতিয়ালকে আো কৰিয় থাকিব লাগিব আৰু এইটোটাই আৰু হাতত মাত দুই তিনিবছৰ সময় আছে কিবা এটা কৰিব লাগ সেইকাৰণে এতিয়া ইমান গৰম ঠাণ্ডা ভাবি থাকিব সময় নাই আৰু
উম নহয় নহয় সেইটোতো হয়ে সেইটোো তুমিও ভাবি নোৱাৰা মই ভাবিব নোৱাৰো বাৰু কিন্তু কথাটো কোৱা হৈছে মানে কি হেৰি তুমি কেনেকে ক়া হয় কষ্ট নহয়নে
কষ্ট হয় তাকে কব গৈছো কষ্ট হয় কিন্তু কষ্টতটো কষ্ট বুলি এমত কৰিব নিবিচাৰো আৰু
সটো এয়া ঘৰখনাত গৰম কেনেকুৱা হয় লগত কোন কেনেকে আছে তোমাৰ
কি কৈছে
ধ
ফোন কেনেক আছে মানে
ঘৰত কোন কোন আছে
ক কোন আছে সদস্য মা আছে দাদা আছে দেউতা আছে মায় আছে
আচ্ছা আচ্ছা
তোমালোক
মই আমাৰ চিংগল চাইল্ড মই মা দেউতা সেয়া আৰু তেনেকে আৰু
মজা মজা মাৰটো ভ
মা দেউতা ভাল দে তোমালোকৰ ভাল নহয় ন
আছো আছো তেকয়া আছো
সেইটোৱে আৰু কি কৰিবা এতিয়া বয়স হৈ আহিছে ন গৰম যিহে পৰিছে তেওঁলোকৰও যথেষ্ট কষ্ট হয় সেইটোৱে তাকো ঘৰত চাবলৈ মানুহ নাই কলশৰীয়া ছোৱালী তথাপিতো বাহিৰত আছোহি এতিয়া তথাপিতো বাৰ কৰিব লাগিব আৰু যেই কথা কৰিব পাৰো ঘৰত গৈ এতিয়া
ভগৱানে মিলাবলও যব চ
সেইটোৱ
ম ঘ চ ভালে আছে বাৰু
অ ঘৰৰ শৌচালয় ধৰি লওক যথেষ্টখিনি হেৰি পৰি প্ৰেছাৰ এটা পৰে ধৰি লোৱা
অ বেলেগৰ তাত নপৰে সৰুজন সৰুজনীৰওৰত ইমান মোৰ অলপ আছে
উম
বাৰ তুমি খাই কি ভাল পাই কোৱাচোন গৰমত কেনেকে কেনেকে কি খোৱা ডাইট প্লেন কিবা আছে নেকি
কি নাই মাজুৱছ বছ দুই খাই থো এক খাওঁ ৰাতিপুৱা মইলো যিমান প প িটো ল'বলৈ ট্ৰাই কৰোঁ কমাই ৰাখিব লাগিব কিমান এনেই আৰু
ভালেই তেনেকে খাব লাগে অৱশ্যে
গতিবধতটো মোৰ জুখিব আছিলে পাহৰি আছো।
অ প্ৰতিভদটো ন প্ৰতিভেদটো জখিবানবা এিন ওল গলে তুমি ফাৰ্মাছিতে জোখি লব পাৰা
উম
অৱশ্যে নিজৰ ব্লাড বি ৱেইট সেইখিনি বস্তু নিজৰ জমাটো ভাল আৰু
দিয়া হব তেন্তে এতিয়া